কি কৰি আছা বন্ধু?
আছোঁ এনেই, তুমি?
অ', অ, এনেই আছোঁ ৰবা, বাকী খালা নে কিবা?
অ', ভাত খালো বাৰু দুপৰীয়াৰ। তুমি?
ময়ো ভাত খালো ৰবা, বাকী তোমালোকৰ তাত বতৰ কেনে?
অহ, বতৰ বাৰু ইয়াতে ডাৱৰীয়া হৈ আছে। তোমালোকৰ এইপিনে?
আমাৰ তাতো মানে ডাৱৰীয়া টাইপেই হৈ আছে মানে, অলপ আগত বৰষুণ দি দচ পন্ধৰ মিনিটমান আগত।
আচ্ছা, পিছে ৰদৰ পৰা অলপ মুক্তি পাইছা? ৰদৰ পৰা অলপ মুক্তি পাইছা ৰদৰ পৰা অলপ মুক্তি পাইছা বোলো।
হয়, হয়, পাইছোঁ, বহুত খিনি মুক্তি পাইছোঁ বা কালি আৰু পৰহি যি গৰম আছিল।
উম, একদম মানে।
বাহ, থা-থাকিব নোৱাৰি মানে, ফেনৰ বতাহ খালেও গৰম
উম, ফেনৰো গৰম। বাহিৰতো যাব নোৱাৰে বাহিৰত যিয়ে ৰ'দ।
উ, বাহিৰত পুৰি যাবা পুৰি, এনেকুৱা অৱস্থা আছিল।
পুৰি যাব মানে তুমি যদি আহ সান তাৱত আৰু আমলেট ভাঙি দিয়া মানে আমলে মানে আমাৰ এইটো এটা ভাঙি দিয়া আমলেট হৈ যাব পুৰা।
তেনেকুৱাই কথা হয়, হয়, ঠিকেই কৈছা, তেনেকুৱাই কথা। মানে মোৰ আজি গাটো ইমান ভাল নাই ৰবা, মানে গৰম ঠাণ্ডা ৱেডাৰ পৰি গ'ল ন'।
এই হয়ে মানে এইটো টাইমত মানে গৰম ঠাণ্ডা মানে বতল চেঞ্জ হৈ থাকিলে।
তাতে আৰু মই আইচক্ৰীম খাই দিলো কালি ৰাতি।
আইসক্ৰীম খাই দিলা কালি ৰাতি?
তাতে আৰু বেছি ফ্ষতিটো কৰিল।
আহ', মানে এইটো সময়ত মানে যিমান পাৰো আৰু ঠাণ্ডা বস্তুৰ পৰা দূৰত থাকিব লাগে, মানে ফ্ৰিজৰ পানীয়েেই হওক, আৰু তোমাৰ আইচক্ৰীমেই হওক কল্ড ড্ৰিংকছে হওক, মানে এইটো ৱে-ৱেডাৰো চেঞ্জ হয় ন চ' তোমাক জ্বৰত পেলাই দিব পাৰে।
হয়, হয়, ঠিকে কৈছা। মানে মোৰ নিজৰে ভুল হ'ল বাৰু আইচক্ৰীম খাই দিলো তাৰ আ, ঠাণ্ডা পানীটো চলিয়ে থাকে, মানে মই গৰমতটো সয্য কৰিব নোৱাৰো যে।
এই কি কবা আৰু গৰমটো এটা ৰিজন মানে মানুহক মানে একেবাৰে
মানে গ ডিঙি চিঙি একদম শুকাই যায়, গৰম পানী খালেও কাম নিদিয়ে।
একেবাৰে, গৰম পানীতো কাম নিদিয়েই বাৰু।
ঠাণ্ডা পানী খালে বাৰু অলপমান দেৰি ঠাণ্ডা হয়, কিন্তু এইফালে বেমাৰ হৈ যায় যে।
বেমাৰ হৈ যায় যে কি কৰিবা, আৰু এইটো যত তাৰ মানে সহজত মানে এৰা নাযায়ও।
নাজায়, নাজায়।
আৰু ইনকছ জ্বৰে এতিয়া তোমাৰ বেলেগ ৰোগতো আক্ৰান্ত কৰেই পেলাই দিব পাৰে।
হয়, হয়, জ্বৰৰ পৰা তোমাৰ বহুত হয়, বমি হয় কাহ হ'ব চৰ্দি হ'ত বেছি জ্বৰ উঠ
অস্পিজন কণ্টেকট কৰিব লাগে। আৰু জল্দি যিমান জল্দি পাৰো আৰু সাৱধান চল নিজৰ য'তটো মানে ভাল। কৰিব লাগে, সুস্থভাৱে মানে মেডিচিন অ, একদম মান এইটো যদি থাকি যায় মানে থাকি যায়, লাগি যায়, লগৰ একেবাৰে।
মানে তোমাৰ পৰা বেলেগ অকল লাগি যাব পাৰে।
অ, বেহুতো আহি যা পাৰে আৰু তোৰ মই নিজে মানে বহুত সময় লাগে ভাৰ লোৱাতেৱ
বহুত তাইম লাগে বহুত ম, তিনি, চাৰে তিনি লাগি যায়।
আৰু এইটো বৰ্তমান তোমাৰ ধৰা পৰীক্ষাৰ কোৱাচোন, কোৱা।
অ, প্ৰথম গা যেতিয়া বেয়া লাগিব গাটো গৰম, গৰম লাগিব একৌ কাম কৰিব ইচ্ছা নাযাব, অলপ পিছত জ্বৰটো উঠিব, তাৰ পিছত জ্বৰৰ পৰা
উম।
তাৰ চৰ্দি লাগি, লাগি মানে দুৰ্বল কৰি দিব গাটো তোমাক।
একদম, একদম আৰু হা অ, আৰু কি মানে এইটো শুনিছো, শুনিছো। আৰু এতিয়া চাব পাৰি যে এইটো সময়ত মানে পৰীক্ষা চলি থাকে ছাত্ৰ, ছাত্ৰী বিলাকৰ। চ' মানে সিহঁতে স্কুলৰ পৰা আহিল আইচ ক্ৰীম খালে আৰু যোনতটো ৱেডাৰ চেঞ্জ হৈ আছে। কাৰণে জ্বৰত পৰি যায় চ' পৰীক্ষাও বেয়া হয়, সিহঁতৰ
হয়, হয় এইটোৰ ফলতো বেমাৰটোৰ ফলত বহুত খিনি ক্ষতি হয় বাৰু বেমাৰ হোৱাৰ ফ
বহুখিনি ক্ষতি হয় আৰু যিলাক কৰ্মচাৰী আছে, অফিচৰ সিহঁত অফিচ মিছ হৈ গ'ল। চ, কিছুমান প্ৰাইভেট কোম্পানী চোৱা, তোমাৰ চেলাৰী কাটি দি'ব অফিচ নগলে। এনেকুৱাই আৰু বহু লছ আৰু তুমি চব তমাৰ দোকানী যদি আছ সিহতৰ জ্বৰৰ হল, দোকান খুলিব নোৱাৰিলে সেইটো এটা লচ।
হয়, হয়, গম পাইছো বাৰু মানে এনেকুৱা মানে নহব এ, এনেকুৱা মানে আমি নিজে মানে বাচি থাকিব লাগে এইবিলাক বস্তু। ভ, মানে ঠা পানী আইচমি বস্ত আ এই গৰম ঠাণ্ডা ৱেডাৰোৱাটো ঠিক ন।
বাছি একদম
মানে চোৱা এতিয়া ৱেডাৰটো যেতিয়া তেতিয়া চেঞ্জ হৈ যায় তোমাৰ। এতিয়াই যদি গৰম অলপ পিছতে বৰষুণ দিব ঠাণ্ডা পৰিয়ে গ'ল।
ঠাণ্ডা পৰিয়ে গ'ল আৰু তুমি চোৱা অকল মানে আইচ ক্ৰীম মে ধৰা অ, জই
হয়, হয়, হয়। কফ
মানে এইবিলাক বস্তু যিমান যিাম পাৰো আমি সাৱধানে চলিব লাগে। এইবিলাক বস্তু মানে বেছি খাব নালাগে আৰু কেতিয়াবাতো খাওঁ। কোৱা যায়ে।
ক'ল্ড ড্ৰিংকছ আৰু ঠাণ্ডা পানীৰ ফলতোফ কফৰ বেমাৰ বেছি হয়। কফ
এই কফটো নকবা আৰু মই নিজে মানে কফটো থাকিব নোৱাৰা হৈ গৈছো।
বা কফৰ বেমাৰতটো বাঢ়ি গলে বাপৰে বাপ কেনে লাগে ভালকে কথা কথা ক'ব নোৱাৰে উশাহ, নিশাহ লোৱাটো প্ৰব্লেম হয়।
উম, তনচিলটোৱে মানে কৈছা তুমি আৰু একদম মানে
মানে কপ যেতিয়া তোমাৰ বুকুত কপ বহি যায় ন, বুকুত কপ যেতিয়া জমা হৈ যায়। কেনে লাগে?
উম, উম, উম। আৰু তোমাৰ চোৱা এনে কিছুমান থাকে ন। মানে ডেইলি নিজে এক্টিভ ৰাখে মানে ৰাতিপুৱা দৌৰিব যায়, আ গধূলিত জিম যায়, চ' সিহঁতে যে জৰত মানে আক্ৰান্ত হয় আৰু তেতিয়া মানে এইবিলাক বস্তু সিহঁতক মানে মিচ হৈ যায়। চ' মানে পিছাৰো মানে বহুত দিন মানে আক্ৰান্ত হৈ গ'ল জৰ-জৰতে, চ' পিছলৈ মানে সেইটো যাব মন নোহোৱা হৈ যায় দৌৰিবই হওঁক মানে জিমত যোৱা আ, মোৰেইটো এক্সপিৰিয়েন্ঞ্চ কৰি আছো মানে মইয়ে। চ এইটো এটা ৰিজন মানে, ত তুমি সাৱধানে চলিব লাগে।
হয় হয় হয়। মই আৰু এটা ভাবিলোঁ মানে শুনছা ন?
অ', মাতটো অলপ কম আহি আছে তোমাৰ।
এতিয়া শুনিছা?
আ শুনিছোঁ শুনিছোঁ।
মানে মই ক'ব বিচাৰিছোঁ যে মানে তুমি জ্বৰ বুলি, গা গা বেয়া হোৱা বুলি তুমি ঘৰতে বহি থাকি লাভ নাই, ওলাই যাই কানে হচ হস্পিতেলত যাব লাগিব ঘৰত বহি থাকিলে বেমাৰবোৰ বেছি হ'ব। ফলত তোমাৰ কাম যদি দুদিন ক্ষতি কৰিব লগা আছে ঘৰত বহি থাকিলে এক্সট্ৰা দুদিন ক্ষতি কৰিব লাগিব। তাৰ ফলত তোমাৰ চেলাৰী কাটিব বহুত বাহানা দিব লাগিব, মিছা কথা ক'ব লাগিব তেনেকুৱা ধৰণৰ কথা মানে।
সেনেকুৱা, আৰু তুমি চোৱা এটা ক্লাছ টেনৰ ষ্টুডেণ্টৰে এক্জাম্পল লওঁ আৰু। যদি সি দুইদিন বা এসপ্তাহ যদি তুমি ক্লাছ মিচ কৰি দে। তাৰ মানে বহুখিনি লছ হৈ যায়। মানে আ এ যিহেতু চিলেবাছ বহুত ফাষ্ট চলে, চ' মানে এ তাৰ বহুখিনি লছ থৈ যায়, সেই বছৰ পৰীক্ষাও বেয়া হয়। আৰু বিশেষকে পৰীক্ষাৰ সময়ত ত জ্বৰ উঠিলেতো আৰু পৰীক্ষাতটো বেয়া হ'বই।
তাকেই মানে আৰ আমি বেমাৰটোতো নিজে নাহে ন, আমি বেমাৰটো সৃষ্টি কৰাও মানে নিজে। উম। এই ঠাণ্ডা বস্তুবোৰ খাই কেনে বেমাৰ সৃষ্টি কৰা যায়। অকল জ্বৰ বুলি নহয়, তুমি ভাজা পোৰা খালে যেনেকুৱা গেছ হয় গেষ্ট্ৰিকৰ প্ৰব্লেম হয়
গেছ গেছটিক একেবাৰে ক-ক'ব নালাগেই দিয়াছোন আৰু। তোমাক কেনে কৰি দিয়ে, তুমি এক একো মানে দুৰ্বল আৰু তোমাৰ যেনে পেট বিষাব আৰু।
আৰু তুমি বা-বাথৰুম যাই যাই কেনে মানে দুৰ্বল
মানে, দুৰ্বল কৰি দিয়ে। আ, মানে মেডিকেল মানে নোযোৱাকে তোমাক শান্তি নিদিয়ে আৰু।
নাই নাই যিমানটা মেডিকেল নযো বেছিকেই গেষ্টিক হৈছে, যদি নৰ্মেল গেছ হৈছে গেছৰ টেবলেট ঠিক হৈ যা
অ', টেবলেট খালে ভাল পায় আৰু যাৰ মানে মেডিকেল যাব লগা হৈছে মানে সিয়াৰ বহুত
হয় হয়, ঠিকেই কৈছা।
বাকী মই ভাবো যে মানে গেষ্টিকৰ প্ৰব্লেমটো তোমাৰ পানী বেছি খালে চাগে নিয়ন্ত্ৰণ কৰিব পাৰি চাগে।
পানী খা অ', পানী খাই মানে নিয়ন্তনত আনিব পাৰি, মানে ডেইলি পাৰিলে দুই লিটাৰৰ পানী খাব লাগে।
হয় হয় বেছি খাব লাগে চাৰি লিটাৰ মান খাব লাগে
উম আৰু বিশেষকে গৰমৰ দিনো খাব লাগেই মই পানী ডেইলিত ত দুই লিটাৰতো ডেই মানে হয় এভাৰেজ হয় আৰু এটা কিন্তু বেছি হোৱা যায় চাগে মোৰ হিচাপত
বেছি খাব বেছি খালে বেছি খল মই চাই খাই দিম
অ বেছি খাব লাগিব ৰ'বা তাক অ চাৰি লিটাৰটো
চাহ লিটাৰ খাই দিওঁ পাৰে চাহি লিটাৰ
চাইলিিতাৰ খাই দিয়া
হয় হয় খাব লাগে মানে পানী খাব লাগে হয় হয় হয়
আৰু পানীয়ে মানে আমাৰ সুস্থ কৰি ৰাখে পুৰা একেবাৰে
হয় মই ভাবো যে মানে গৰমত হয় মই ভাবো যে মানে গৰমত তুমি বেমাৰত পৰাতকে ঠাণ্ডা পানী বা ইয়া খোৱাকে গ্লুকজ খোৱা গৰম প মানে নৰ্মৰ্মেল পানীত মিলাই
দুৰিলেে
এনাৰ্জিও দিলে নৰ্মেল পানীত খোৱা ভ মানে যথেষ্ট আছে গাটোও ঠাণ্ডা বনাই
অ টেষ্টিটো আছেই বাৰু গাটো ঠাণ্ডা পেলাই আৰু তোমাক মানে অ নেমু টেঙা চৰ্বত মানে
হয় কেনেকুৱা বস্তুবোৰ খাব লাগে মানে অৰ্গেনিক বস্তুবোৰ
উম অৰ্গেনিক বস্তু বোৰ খাব লাগে হয় নে এনে আৰু কল্ড ড্ৰিংকচ বিলাক খাই নিজৰ মানে অ অসুস্থ কৰিব নালাগে আৰু মানে নিজৰ বডিটোক মানে কষ্ট দিব নালাগে
হয় হয় ঠিকে কৈছা বাৰু ঠিক আছে তোমাৰ লগত কথা পাতি আজি বহুত খিনি ভাল লাগিল বহুত শিকিলোঁ তোমাৰ পৰা
মোৰো ভাল লাগিল বহুখিনি শিকিব পাৰিলো দিয়া পিছে ওচৰৰ কেতিয়াবা কথা পাতিম আৰু দিয়া ঠিক আছে দিয়া